এতিয়া কি খবৰ ক'ত যাবি।
মই মানে এ মৰিগাঁও ফালে যাব লাগিছিলে মানে ভাড়া আহিছিল মানে অ। অ এতিয়া লাল ওলালেঁতেন গৈ তুম ফোন মাৰি দিলা কোৱাচোন।
অ এনেই ফোন মাৰিছিলো দে ঘৰত থাকি থাকি অশান্তি লাগিচে তইবোলে কি। কৈছ ঘূৰি প যাৱ নাযা বোলো তয় তা বাইকখনো আছে ন বল। তোৰ বাইকখনো হ'ব মোৰ বাইকখনো হব তেনেহলে আমি ঘূৰিব যাম বুলি ভাবিছো।
অ অ তই বাৰু তোৰ বাইক নে স্কুটি তোৰ বাইক নে স্কুটি।
এ মোৰ বাইক কিনিলো নহ গম নাপাও এই কদিনমান আগতে কিনিলো মই মানে ইষ্টেটাছ দিয়া নাই। চবে জ্বলাই যে।
হয় হয় স্কুটিখন কি কৰিলি আগৰখন।
স্কুটি খন বায়ে চলাব।
অ অ নাই ঠিকে আছে ঠিকে আছে। লাগেই দুইতি দুখনমান লাগেই ঘৰত হয়।
দুখন লাগে কিন্তু তেলৰ দামো কি বাঢ়িছে তই কি লবি দুখন।
হয় হয় হয়।
আৰু যিখন মই তে বাইক লৈছো মানে বুলেট ন বুলেট এখন।
হয়।
তেলতটো খাই কিমান জানোৱেই।
হয়।
কেনে দিগদাৰ।
হয়। বাকী উম।
তদি মৰিগও কে যাবি।
মই হেৰি যাম এইয়া মানুহেগৰ তাত যাম মাতিছে মানে ভাত খোৱাকে।
অ এইতি গৰমৰ জাত ধেই।
এ এতিয়া মাতিলে ন এতিয়া কিনো কৰিম আৰু যাব লাগে।
ইমান গৰমৰ দিনতো ভাত খাবও যায় সেই। অ গৰ হাল হা ল বোলে দৌৰি দৌ দৌৰ যে।
হয়।
কব লা গৈছিলি নেকি সিহতৰ লগতো।
কাৰ লগত।
তো মানে ফটো পোৱাৰ নিচিনা পাইছিলো মই মানে এনেকে হেৰিহতৰ লগত ভিতং হতৰ লগত।
হয় হয়, এইয়া গৰম গৰমৰ কাৰণে মানে হেৰি অকণ-
অঁ'
শুনিছনে?
হাঁ মা কি কলে? উম' উম'
শুনিছনে? এই গৰমত- গৰমৰ কাৰণে তোৰ হেৰিত গৈছিলো এইয়া অকমান মানে পাহাৰত গৈছিলো ওচৰৰ।
অঁ ওচৰত পাহাৰ আছে ভাল আৰু আমাৰ নাই।
হয়, এই বেছি দূৰ নয় বেছি দূৰ নহয় ন আমাৰ ঘৰৰ পৰা দেখাই পোৱা যায়।
অ তাত কি ভাত খাইছ নে কি খাইছ তই?
হাঁ'
ভাত খাইছ নে কি খাইছ? কাঁহী বাটি খাটাং খাটাং শুনি আছো।
হে নহয় মো মানে তোমাৰ হেৰি এয়া- গাখীৰৰ মানে আমাৰ দিয়ে যে দিয়ে যে, -
অঁ অঁ অঁ'
সেই জেঠায়ঁতৰ ঘৰত গাখীৰ অলপ লৈ যাওঁ।
আকৌ বলে মই গাঁৱে গাচোন।
নহয় গাখিৰ খিনি দি থৈ আহো। গাখীৰখিনি ৰাতিপুৱা পৰা মই দিব যাব পৰা পোৱাই নাই। ইতিয়া মায়ে ক'লে সেটো দি থৈ আ। হয় হয়, বাকী কচোন এ তই কি কি কৰিম বুলি ভাবিছ?
অ মই আছো দে এতিয়া কিটো কৰিম আও।
উ পঢ়ি কৰি কিলিয়া শেষ হোৱা পিছত কি কৰিম বুলি ভাবিছ?
এ দে দেখা যাব আৰু দে কি আৰু কৰি আজিকালি পঢ়ি পঢ়িও তাই পঢ়ি থাহি নাপায় দে আজিকালি।
হয়।
চাকৰি নাপায় তেনেকে তয়তো জানই।
হয় হয়।
হয়, আমা বাই কিমান পঢ়িলে এতিয়ালেকে দিয়ে ফুইছে অলপ অলপ- মা নম্বৰৰ কাৰণে মানে কমি কমি যায়। এই আজিকালি কাষ্ট চিষ্টেমটোৱে বেয়া কৰিলে চাবিচোন।
এ সেইটো বস্তুটো বহুত বেয়া হৈছে অঁ।
এ মানে সেইটো কাৰণে বেয়া আপুনি এইটো দিয়ে দুই নম্বৰ এক- এক নাম্বৰ কাৰণে নিজে নাপায় এটা একদম মানে পাগল হৈ যায় কান্দি কান্দি।
হয় হয়, তাই কি কি কি কি এ কি কি এক্জাম দিছিলে?
এ তাই এইবিলাক হে বেংকত দিছিলে তাই চাৰি আছিল যে।
হয়।
তাই ইকনিমিছত মানে দাবুল ডাবুল এম এ কৰিলে দেই এ এডুকেশচনটো কৰিলে মই- কণ মিক্সছটো কৈলে। তাৰপিছত মাষ্টাৰো কৰিলে ডাবুল অঁ ডাবুল মাষ্টাৰ কৰিলে মো ভুল হৈছে।
হয়।
এম এ তোৱেটো মাষ্টাৰ হয়, মই প পাগল হলো দে তাৰপিছতে মানে সে- অঁ ডাবুল মা ডাবুল এম এ কৰিলে এতিয়া মানে- এ বেংকতো দিছিলে বেংকতো। ভাল মানে আৰ বি আইত দিছিলে ত দুই নম্বৰ কাৰণে নাপালে দেই।
হয়, ডাবুল মা ডা ডাবুল ডাবুল মাছতাৰ কোনে কৰিছিলে?
বাই বাই।
সৰু বাজনী।
মই এজনীয়ে পা-পাহৰি থাকিলো তাই।
অহ-অহ' হয় দেই হয় দেই।
মই তোৰ হেৰি তোৰ পেহী ছোৱালীৰ কথা, তোৰ পেহী ছোৱালীৰ কথা কৈছ বুলি ভাবিছোঁ।
সেই মই নিজৰ কথা কৈছো, দিছিলে। আপিছই এবাৰ দিছিলে দিছে নহয়, এতিয়া এইবাৰ কি হয় নাজানো তাইক এক নম্বৰ দুই নম্বৰ কাৰণে নাপায়। দিছেহে পৰীক্ষা হৈছেহে লিখাটো। ভাব্যা আছেই।
অহ-অহ' নাই বহুত এই টাফ আছে ন' এই।
এ নহয় বেছি বেছি নম্বৰ কাৰণে নহয়ও, তাত যদি লিখাটো যদি পাছ কৰে ভাইভাত তেনেকুৱা কমি যায়, ভাই ভাত নিদিয়ে।
হয় আকৌ ইণ্টাৰভিউডাল থাকিব লাষ্টত গৈ।
সেইটোৱেইটো ভাইভা।
অঁ।
ভাইভা মানে লিখাটো পাছ কৰা পিছত তাৰ ভাইভাত মানে- পাঁচ্শ পিছতে হৈ যায়।
হয়।
তাই এবাৰ এবাৰ লিখাটোত পাছ নকৰিলে এক দুই নম্বৰৰ কাৰণে। এবাৰ- ভাইভাৱ পাছ নকৰিলে, ভ পাছ। লিখাতোত পাছ কৰিলে, ভাইভাৱ পাছ নকৰিলে। এইবাৰ বাৰু কিহত কি হয়।
হয়।
হয়, এতিয়া তই কি খালি? হেল্ল' অঁ, কি খালি, কি খালি?
মই বৰা চাউলৰ ভাত খালোঁ গাখীৰ দি।
অঁ' ঠিক আছে ঠিকে আছে, এই খাব মন গৈছে, মোৰো বহুত দিন খোৱা নাই বোলো।
অঁ, এই গাখীৰ খিনি লৈ আহিছো, গাখীৰ খিনি লৈ আহিছো ঘৰৰ পৰা গৰম কৰা গাখীৰ যে। ষ্টিলৰ সেৰিতে লৈ আহি ষ্টীলৰ সেৰিতে লৈ আহিলো হাত-চাত পুৰি পেলাইছে।
এ কাপোৰখন দি মেৰিয়াই ল।
কাপোৰ নানিলো নহয় আৰু পথাৰৰ পথাৰৰ আলিতে আকৌ গাখীৰ খিনি থৈ পেলাই মানে হেৰি কৰিছো, অঁ।
তই চোলা পিন্ধি থখা নাই তই?
চোলা পিন্ধিছো, গেঞ্জিহে আৰু।
সেইটোকেই খুলি পেলাই কাপোৰখন
পেটতে পৰি যাক ছাল যাবগৈ।
সেই মূৰ্খ খালি গাখীৰ খিনি থৈ ল।
হয়।
তাৰ পিছতে ধুনীয়াকে চোলাটো খুলি পেলাই মেৰিয়াই লোৱা সেইটো হৈ গ'ল। চোলাটো খুলি ল'। নহবা গাখীৰ খিনি পেলা, এইয়া হেৰি নিচিনা হ'ব। চিনেমা চিনেমা নিচিনা মানে সেৰি নিচিনা হ'ব।
গৰম কৰা গাখী, হেল্ল'।
গৰম কৰা গাখীৰ অঁ।
এয়া বাটতে মানে দাদাক পালোঁ, দাদাকে দি দিলোঁ। বাকী তোৰ হেৰি খবৰ খাতি ভাল আৰু ন'?
ভালে ভালে, আছোঁ আৰু। কিনো কৰিবি আ।
শুনিছনে বাৰু?
অ' মই শুনি আছোঁ। তই শুনিছনে? ভাল ভাল ভাল, ভাল তোৰ?
আছোঁ দে। এয়া গা ধূলি?
নাই নাই, ধূমহে।
তই বাৰু সোনকালে গা ধোৱা নহয়, তই আকৌ।
এ, না, আজি মানে কাম এটা কৰি আছোঁ ৰ'। এ, ঘৰটো মানে ফেনখন লেতেৰা হৈছিল, ফেন এখন মুচিলো, মাই ঢুকি নপায় যে।
অ'।
বাও ঢুকি নাপায়, ফেনখন মানে মুচিলো মই। ফেনখন মুচোতে দেখিলো ৱাৰ্ডৰ মানে অলপ ছিগি থকা নিচিনা হৈ আছিল। আকৌ সেইডালো জইন লগালোঁ। সিহঁতক জইন লগাওঁতে দেখিলোঁ লাইটটো জ্বলাব কৰি আছে আকৌ সেইটো ঠিক আনি পেলাই আক ঠিক কৰিলোঁ।
অ'।
এ, গৰম
অ' লাইটৰ কথা কওঁতে মোৰ এটা মনত পৰিলে এই তই ধৰ তই যে লাইট এটা যে তই মোক এদিন যে দিছিলি, এল ই ডি লাইট এটা যে তোৰ লাইন নাথাকিলেও জ্বলে, লাইটো আমাৰ ঘৰতে এতিয়াও আছে ন'?
অ' ভাজি খাবি, সেইটো নিদিলে নহয় তই ঠিক কৰিম দিম বুলি।
সেইটো ৱায়াৰডাল ছিগি আছিলে যে সেইটো জইন দিব লাগিব ন'।
দে আকৌ জইন।
ৰ মোৰ তাত এতিয়া মেচিন নাই ন' জইন কৰা, মই য়া ওচৰ মানুহ এঘৰ তাত যাব লাগিব। তাত চাব লাগিব দি পেলাই। এতিয়া জ্বলিব জানো, ইমান দিন ইমান ইমান দিন পৰি আছে এইটো জ্বলিব জানো?
জ্বলে ন'?
উম।
বাৰু মই চাই পেলাই নহ'লে ইয়াত নহ'লেও মই
তোক ভাড়া লৈ ঠিক কৰি দিম বুলি কৈছিল ন' সৰু পোৱালিটো যে, তোৰ পেহীয়ে, মাহী আৰু পুতেকটোৱে?
হয়, হয়।
সি, সি ঠিক কৰি দিম বুলি কৈছিলে, সেইকাণে তাক তোক দিছিলোঁ। মই নোৱাৰিলোঁ গৈ মানে আৰু, মোৰ তাত এইবিলাক বস্তু নাই।
হয়।
উম, বাকী তই এতিয়া কিবা কৰিম বুলি কৈছিলি ইলেক্ট্ৰিকেল কিবা।
অ' মই এয়া চিভিল ইঞ্জিনিয়াৰিঙত চাঞ্চ পাইছোঁ।
ইলিক্টিকেল কি হ'ল?
ইলেক্ট্ৰিকেলটো মই ব্ৰাঞ্চটো সলনি কৰিলোঁ আৰু। চিভেলটো ভাল বেয়াতো বেয়া নহয়তোন ভালেই।
উ, সেইটো ভালেই বাৰু, মোৰ ঘৰৰটো বনাই দিবি আৰু।
অ' হ'ব দে।
অঁ, ৰাস্তাটো তোকে দিম।
হয়।
ফোটনি নকৰিবি, তই কি ৰাস্তা বনাবি ঠিক নাই আৰু তই যিখি জোখ-মাখ কৰ তই।
হয়।
তই হেৰি নে ন ' আকৌ জেগা, কলেজটো চেঞ্জ কৰিম বুলি কৈছিলি, চেঞ্জ কৰিলি জানো?
তোৰ এইটো কৰিবলৈ নোৱাৰিম চাগে কাৰণ এ দুবাৰ হ'ল। এইবাৰ এতিয়া আজি মই মানুহ ঘৰ, আজি সেইটো কাৰণেই যোৱাটো হ'ব বাৰু এ যো গৈ পেলাই সুধিও আহিমগে।
অঁ।
কি কৰে।
আচ্ছা, নাই নাই এইবাও টো চাগে নহ নোৱাৰে নেকি? মই মানে এবাৰ চোৱাইছিলোঁ দেই।
হয়।
এই মোৰ ওচৰৰ ভাইটি এটাই কৰিছিল যে কৰোতে তাৰপিছত মানে সি মানে মোক দুটা জেগাত দুটা পৰিল। সি কৈছে মই এখন কলেজত নপঢ়ো, মই নিজৰ কলেজত নপঢ়ি ন কলো নহয় কলেজত কম বুলি ভাবিছিলোঁ। তাৰমানে কান্দন হাঁ সি নাজানে যে সৰু পোৱালি তাৰপিছত মই বোলো চাওঁ চাওঁ। ত ' মই চালো, ইউটিউবত উলিয়াই পেলাই চালোঁ। এটা ইউটিউবত চাওতে মানে পাইছোঁ। এবাৰ চেঞ্জ কৰা পিছত মানে তাৰপিছত তাৰপিছত মানে নাহে আৰু নহলে কাটা যাব গৈ
অঁ, তেনেকুৱা হয় বাৰু।
মানে কাটা গ'লে তোমাৰ চেছ আও তুমি একো কৰিব নোৱাৰিবা। তাৰপিছত মই তাক
মানে কাটা নেযায়, কাটা নেযায় তোমাৰ মানে কি হ'ব এয়া সেইটোত কাটা গ'লেও সেই মানে যদি বেলেগত যদি চিট নাপাওঁ ন' সেইটো চিটটো মোৰ মানে থাকি যাবগৈ। যদি বেলেগত যদি খালী থাকে তেয়াহে মোৰ নামটো ট্ৰেনপাৰ কৰে যদি নাথাকে তেতিয়া নামটো সেইটোতে থাকি যাব।
এ ক'তনো আজিকালি নাম থাকে আৰু দেচোন পঞ্চাশটা, ষাঠিটা চিট থাকে তাতে গোটেইচোন একেবা হেতা-ওপৰা লাগে।
মানে, এতিয়া আৰু কি হৈছে? মোৰ যি চেঞ্জ কৰি আছো ন' এতিয়া মোৰ মতে, এতিয়া এইবাৰ চাগে গুৱাহাটীত পৰিব নেকি?
নপৰিবও পাৰে দে, পৰিলে বাও ভালেই।
নহয়, গুৱাহাটীত পৰা মানে সম্ভৱ